হেল্ল'।
অ' কি কৰিছা?
মই এ এনেই বিছনাতে পৰি আছো তুমি?
মই এনেই আছো পাছফালে বহি। চাহ খালো। তুমি?
উম।
তুমি খালা নাই?
মই চাহ খোৱা নাই। মই মুখে ধোৱা নাই, কি হ'ল?
অ'।
এইখন পৰা এইখন খোজ কাঢ়ি যাব নোৱাৰে নে কিনো? হাল্ল? '
অ' কোৱা।
ভাত
ভাত বনাইছে হে।
কোনে বনাইছে?
জানো ভাত কেইটা বনাইছে তাৰপিছত এই ক কচু কাটি থকা দেখিছিলো অথনি বনুৱাই নাই দেখোন এতিয়া।
অ'।
উম, তোমালোকৰ?
মোৰ বনাব হে, কিহে বনাই গম নাপাওঁ?
উম উম টো মাহত ঘৰতে আছে?
আছে।
উম।
উম।
চে ভন্টি?
আছে।
উম।
ভাত খে বনাব?
তাকে ভাত থনো কচু পুঠিৱা দেখিছো।
অ আৰু উম।
আৰু কি কি বনাই? দালি বনাব আৰু সৰিয়হৰ চাটনি বনাব হবলা।
অ।
কৰি ধৰা দেখিছো।
কি?
উম। এয়াই আৰু কি খাবা নো?
তাকে, পাচলিও খাব নোৱাৰি নহয় আজিকালি পাচলি যিহে সাৰ দিয়ে।
উম, আমাৰ ইয়াত আকৌ ঘৰটো কৰিব নোৱাৰি নহয়।
উম।
এতিয়া আৰু খাবই নোৱাৰি।
উম।
উম। তোমালোকৰ ঘৰত আছে নে? নাজানো তুমি জানা নাই?
জানো।
কেনেকে? কি হল অ?
গাখীৰৰ পৰা যেনে পনীৰ বনায় সেইটো জান নাই?
উহো নাজানো। অকমান অকমান জানো আৰু।
অ।
মানে পুৰা ভালকে নাজানোগে আৰু মানে তোমাৰ ফাৰ্ষ্টত ধে গাখীৰখিনি যে গৰমাই দেই।
উম।
তাপা গৰম কৰি তাতে নেমু চেপি দিব লাগে।
নহল।
গৰম কৰি দিওঁতে নেমু অকন চেপি দিব লাগে, তেতিয়া গাখীৰটো ফাটি যায় যে।
উম
তাপা কটন কাপোৰ এখন লৈ পেলাই সি তাতে বাকি দিব লাগে। আৰু সেইখিনি হওক থাকি যাব আৰু এই যিন বিলাক সেইবিলাক থাকি যাব নহয় চালি সেইবিলাক। এইবিলাক ধুনীয়াকে টাইতকে একদম পানীটো যাব পৰাকে গুচি যোৱাকে।
উম
তেন্ত তাইতকে বান্ধ দিব লাগে তাৰপিছত, আঁহ তোমাৰ সিহেটো কিবা এটা আহি বেগ এটাত ভৰাই, তোমাৰ একদম ফ্ৰিজত থৈ দিব লাগে। তাৰ পিছতে কাটিব লাগে পাছদিনাখন। তেনেকে বনাই নেকি, ইমান এটা বনাই পোৱা নাই মানে এনেই দেখিছো আও।
উম
বনাব নাজানো।
উম।
উম।
তেনেকেই মানে প্ৰায়।
অঁ অঁ।
গাখীৰ এক দুই লিটাৰ আনি পেলাই তুমি ভালকে উতলালা।
উম।
উতলাই পেলাই নেমু ৰস, একদম সেই উতলি থকা হেয়াত দি দিলা।
অঁ
উম টেঙাটো পাই যেতিয়া নেমু ৰসখিনি, ৰস খিনি পাই যেতিয়া গাখীৰ খিনি ফাটি যাব, তেতিয়াহলে জামিনিটো কতন কাপোৰ এখনত একদম তুমি, সেইখিনি বাকি ল'লা বাকি লৈ পেলাই পুৰা পানীটো চেপি দিলা। পানীটো চেপি চেপি চেপি চেপি একদম নাই কিয়া হৈ যাব, তেতিয়ালৈকে চেপিলা চেপি পেলাই, ৰসটো হিতাইটো থাকি যাব নহয়।
অঁ অঁ।
উম
অ পেইলত ঘহি ঘহি একদম ফ্ৰিজত ভৰাই থৈ দিবা।
উম।
পিছদিনাখন তুমি উলিয়াই পেলাই কাটি চাবা একদম পনীৰ নিচি একদম ধুনীয়া।
উম উম।
তাৰপিছত তুমি মটৰ লগতো বনাব পাৰা, বুটৰ লগত টো বনাব পাৰা, সৰিয়হৰ লগতো বনাব পাৰা।
উম।
সৰিয়হৰ লগত বনাই এনেকে হেৰি, উম প্ৰথমতে কি কৰিব লাগে উম উম।
অ।
একদম তেল দি পেলাই তাত একদম পিয়াঁজ দি দিব লাগে।
উম।
পিয়াজ দি পেলাই, পিয়াজ দি পেলাই অলপ দেৰি ভাজা ভাজিব লাগে।
উম।
বাঢ়ে বাঢ়ে তাত। লং দিব লাগে তাৰপিছত তেজপাত দিব লাগে।
অ।
এনেকে ডালচেনি এনেকে দিব লাগে। গোটা মছলা, দি পেলাই লৰাব লাগে।
উম।
লৰাই পেলে তাত দৈ গাখীৰ দি দিব লাগে তাত। দি পেলায় এনো তোৰ একদম গ্ৰেভিং নিচিনা বনাব লাগে।
উম।
তত পনীৰ মচলা কিবা-কিবি এইবোৰ দি দিব মানে নিমখ-চিমখ সেইবোৰ দি দিব লাগে আও। হালধি। লালটি দম বনাম, মানে উতলিবলৈ দিব লাগে।
আ আ।
তাৰপিছত কি কৰিব লাগে সৰিয়হ, একদম সৰিয়হ তিয়াই থৈ বগা সৰিয়হটো। পিচি পেলাই, সেই সৰিয়হ একদম তাত দি দিব লাগে।
উম।
সৰিয়হ টো দি পেলাই একদম। একে লৰই মেলি পেলেটো ধুনীয়াকে লৰাই মেলি পেলাই তাক উতলিবলৈ দিব লাগে।
উম।
উতলি পেলাই যেতিয়া দিব লাগে তাৰ পিছত অলপ দেৰি থৈ দিব লাগে দশ পোন্ধৰ মিনিট। ধুনাকে টো একদম উতলিব নহয়, সিজিব উতলিব নহয়। তাত। পনধিদম কাটি পেলাই দি দিব লাগে পনীৰ।
উম।
পনীৰ তেতিয়া দি দিবা ধুনীয়াকে হেৰি কৰি দিয়া পিছত পনীৰ দিয়াৰ পিছত। অলপ দেৰি একদম লৰাবা, লৰাই পেলাই কি কৰিবা। বহুত দেৰিলৈকে একদম তুমি থৈ দিবা।
উম।
উতলিবলে।
উম।
চব উতলি পেলাই যেতিয়া একদম মানে খাব পৰা হ'ল আৰু চব সিজি গ'ল। লাহেকে গেছটো নমাই পেলাই ওপৰত একদম কিবা এনেকে সোৱাদ।
উম।
গৰম মছলা নিচিনা কিবা এনেকুৱা ধনিয়া পাত, চনিয়া পাত দি দিব পাৰা।
উম।
তিবা পৰি পেলাই তুমি একদম খাইছাবা।
অ।
দন ধুনিয়া লাগে।
উম।
তেনেকেই বনায় ন, পুৰা একদম সৰিয়হৰ লগত পনীৰ।
অ', অ', পনীৰ খিনি ধুনীয়াকে ধেই ৰাজমহৰ লগত পাৰি।
ৰাজমহৰ লগতো পাৰি, কাবলী বুটৰ লগত পাই। আৰু গাখীৰ পৰাহে বস্তু মানে প্ৰটিন পায় ন ভাল, খালেও ভাল স্বাস্থ্যৰ কাৰণে।
উম'।
তুমি কেনেকে কি বনাব জানা?
মই, এনে কেনেকুৱা বস্তু?
উম'।
মাছ, মাংস
মাছ কেনেকে বনোৱা?
মাছতো তোমাৰ ফাষ্টতে ভাজিব লাগে।
উম'।
নিমখ, হালধি সানি পেলাই ধুনীয়াকে ভাজিব লাগে।
উম'।
তাৰপিছত তোমাৰ ভজাৰ পাছত মাছখিনি নমাই, কেৰাহী খন তেল অক কণ দি পেলাই
উম'।
তাৰপাছত, তোমাৰ তাতে পিয়া- আলুটো বইল কৰিব লাগে ফাৰ্ষ্টতে।
অ'।
আলুটো বইল কৰি নমাই লৈ তাৰপা আলুটো সেই সানি থৈ দিব লাগে।
উম'।
তাৰপাছত তোমাৰ কেৰাহীখন পাতি তেল অকণ দি
উম'।
পিয়াঁজ, আদা, নহৰু এনেকে খুন্দি দি পেলাই
উম'।
তাপা যদি বিলাহী থাকে
উম'।
বিলাহীও কাটি পেলাই সেই তেলত দি, ভাজিব লাগ তাতে ধুনীয়াকে, তাতে হালধি দি দিব লাগে।
উম'।
তাৰ পিছত ভাজি পেলাই ভাজি পেলাই সেই আলু খিনি যে।
উম'।
সানি থোৱা আলুখিনি সেইখিনিও দি দিব লাগে দু- ধুনীয়াকে ভাজিব লাগে।
উম'।
ভজা পিছত অকণমান পানী দি দিব লাগে।
উম'।
পানী দি পেলাই নিমখ দি দিব লাগে তাৰ পিছত ধুনীয়াকে লৰাব লাগে, লৰাই পেলাই অকণমান দূবিলে সেই মাছটো দি দিব লাগে।
উম'।
মাছখিনি ফ্ৰাই কৰি থোৱা মাছখিনি দি দিয়াৰ পিছত। ধুনীয়াকে উতলিবলৈ দিব লাগে।
উম'।
তাৰ পিছতে হৈয়ে যায়। এনেকে?
উম।
উম।
খাবলৈ কেনেকুৱা হয়?
খাবলে ভাল।
এনে কিহৰ লগত খাব পাৰে আৰু?
খাই ভাল লাগে, উমঁ। আৰু এইবোৰ টেঙা শাকৰ লগতে বনাই। টেঙা পালেং পাতৰ লগত সাজ থকা মাছখিনি সেই একে ফ্ৰাই কৰি। তাৰপিছত তোমাৰ, কেৰাহীখন পাতি লৈ। অঁহ',।
উমঁ।
তাৰপৰা কেৰাহীখন পাতি লৈ পেলাই তোমাৰ তাত, পিয়াজ দিব লাগে। এই ভাজি, এই পালেং পাতটো যে পিয়ালি পালেং।
উমঁ।
সেইটো আনি একো মিহি মিহিকে কুটি ল'ব লাগে।
উমঁ।
বিলাহী তেলত দি পেলাই ভাজিব লাগে, সেই আলুটো সেই বইল কৰি পেলাই সেই, উমঁ। বইল কৰি লৈ আলু কেইটা, মোহাৰি পেলাই সেই আলুটো দি দিব লাগে।
উম।
তাৰপিছত, দি পেলাই ধুনীয়াকে ভাজিব লাগে পালেং পাতটো আলুটো দি।
অঁহ',।
তাৰপিছত দুইটাই ভাজি ভাজি একদম ভালকে ভাজিবলৈ দিব লাগে তাৰপৰা ভাজি পেলাই সেই পানী অকণ দি দিব লাগে।
উমঁ।
তাতে আকৌ মাছটো দি দিব লাগে, নিমখ দি দিব লাগে।
উমঁ।
বুজিলি? উম, তে সৰু সৰুকে মিহি, তাকে মিহিকে কুটিব লাগে পাতটো।
উমঁ।
মানে পানী দি দিয়া হয়টো।
উম।
ডাঙৰ-ডাঙৰ কে ওলাই থাকিলে বেয়া লাগে খাই। উম তেনেকে। বৰ ভাল ঘৰুৱা বস্তুৱে বনোৱা।
উমঁ।
উম, তুমি জানা নে নাই বনাব?
কি বস্তু?
তেনেকে টেঙাই মাছে?
মই বেলেগকে মই জানো এনেই হেৰিকে বনাও।
অ', -অ',।
মানে প্ৰথমতে তেল দি পেলাই তাত মাছখিনি ফ্ৰাই কৰিব লাগে ন।
উমঁ।
ফ্ৰাই কৰি পেলাই মাছখিনি কি কৰিব লাগে, থৈ দিব লাগে কাহী। তাত একদম আলুৱে ঢেঁকীয়াই ভাজিব লাগে।
উমঁ।
আলহে ঢেকিয়ে একদ ধুনাক একদম নিমখ হালধি দি ভাজিলা লাহে লাহে।
উম।
আধা কেজিয়ে হ'ব নহয় তাত সেই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিব লাগে।
উম উম।
মাছখিনি দি পেলাই দি বুলি লৰাব লাগে। লৰায় পৰাই ভাজিব লাগে।
উম
যেতিয়া অকণমান দেৰি যোৱা নিচিনা হব তেতিয়া কি কৰিব লাগে নেমু চেপি দিব লাগে।
উম
এতিয়া নেমু চেপি দিয়া পিছত জলকীয়া চলকীয়া দি দিব লাগে।
উম
দি পেলাই একদম ধুনীয়াকে ভাজি পেলাই অলপাক ভাজি ভাজি ভাজি ভাজি একদম শুকাই পেলাই যেতিয়া সিজিব যাব ন আলুখিনি
উম উম
তাৰপিছত কাঁহী আনি পেলাই খাব লাগে একদম পানী দিয়া ভাতৰ লগত একম ঢেকীয়া আৰু টেঙা মাছৰ বনোৱা একম খাব লাগে কি ধুনীয়া লাগে নহয় গাটো একদম ঠাণ্ডা কৰি থাকে।
উম মই খাই পোৱা নাই বাৰু।
উ খাই চাবা বহুত ভাল লাগে তেনেকে বনাই।
মে ঢেকীয়া মাজি খাইছো
উম
উম
ঢেকীয়া তেনেকে মাছৰ লগত ঢেকীয়া এনেকে সৰু মাছ ডাঙৰ মাছ নহয় দনীকণাবোৰ দনীকণা নহ'লে পুঠি এনেকুৱা গৈ ভাজি গৈ তেনেকে খাই চাবা কি ধুনীয়া লাগে নহয়।
খাই চাব লাগিব এইবাৰ
উম
উম বেলেগ বেলেগ ষ্টাইলট খাই ভাল লাগে।
বেলেগ বেলেগ ষ্টাইলট খাই ভাল লাগে
আৰু মানে ঢেকীয়াতো ঘৰুৱা পাচলি ন সাৰ চাৰটো দি নি দিয়ে ন ক'তো খালেও শৰীৰ মানে স্বাস্থ্যৰ কাৰণেও ভাল
সেইটোৱে অপকাৰাৰ নহয়।
উম উপকাৰ নকৰে আৰু টেঙাটো দিয়ে দিয়া হয়।
উম
টেঙাই ইমান হেৰি নকৰে দেখোন।
উম সেইটোৱে।
উম
খাব লাগে সেইকাৰণে উম সেইটো কি
খালে নিজৰ কাৰণেও ভাল আৰু মানে এনেকে বনাই মেলি ঘৰতো খুৱাব পাৰা। আলহীকো খুৱাব পাৰা।
উম।
কাৰণ প্ৰকৃতিৰ পৰা পোৱা বস্তু সেয়া।
উম